হেল্ল'
হেল্ল'
অ', মই উৎসৱৰ কথা কৈ আছোঁ তোমাক এতিয়া, উৎসৱ।
উৎসৱ, অ, উৎসৱৰ কথা ক'বা?
হয়।
অ', কোৱা, উৎসৱৰ কথা কোৱাচোন আজি শুনো আজি। বহুত কথা শিকিব পাৰিলোঁ দেই তোমাৰ পৰা।
অ', এই সতি সাধনী দিৱস তোমাৰ একৈশ এপ্ৰিলত পালন কৰে মনত ৰাখিবা।
শে এপ্ৰিল অ, আছে-আছে।
আৰু তাইক মানে বহুত সাধনাৰ পিছত পাইছে কাৰণে তাইৰ নামটো সতি সাধনী থৈছে।
বহুত ভাল লাগে ন' এইবোৰ শুনি।
বহুত ভাল লাগে।
আৰু তুমি বহুত ভালকে ক'ব পাৰিছা ভাল লাগিছে।
কি ক'বা আৰু মানে কি ক'বা মানে মোৰ ভাষা নাই।
অহ, অহ। তাকেই দিয়া আৰু ভালে লাগিছে দিয়া শুনি তুমি এনে
উৎসৱবোৰৰ কি কি উৎসৱ আছে মই তোমাক চব ক'ম।
অ', কোৱা, কোৱা, কোৱা।
হ'বনে?
অহ, হ'ব।
অ'।
কি কৰিবা আৰু কোৱা কোৱা শুনিব মন গৈছে।
অ', ৰ'বা, ৰ'বা, ৰ'বা অলপ টাইম ৰখি দিয়া।
ৰখিব লাগিব নেকি ৰখ আৰ।
অ', উম, কৈ আছোঁ।
তোমাৰ প্ৰথমতেটো আমাৰ ৰঙালী বিহু আহে বহাগ বিহু।
অ', আমাৰ অসমৰ বিহু তিনিটা কথা কৈছোঁ।
অ', প্ৰথম বিহু গীতা ক'ম তাৰ পিছত বেলেগ বেলেগ গীতা ক'ম হা। পুৰা কভাৰ কৰিম পুৰা কমপ্লিট কৰিম অসমৰ উৎসৱ, তোমাৰ একদম ক্লিয়াৰ হৈ যাব।
শুনা। শুনি আছানে?
অ', অ', শুনি আছোঁ দিয়া।
অ', ত' প্ৰথমতেটো বহাগ বিহু এপ্ৰিলৰ মাহত পালন কৰা হয়। এই উৎসৱটো মানে নতুন বছৰ বছৰৰ বসন্তৰ আগমনিৰ প্ৰতীক।
অ', বাপৰে অ'।
মানুহে বিহু নাচ বিহু গীত আৰু পাৰম্পৰিক পোছাক পৰিধান কৰে।
উম।
তাৰে পিছত আহিল আমাৰ ভোগালী বিহু, মাঘ বিহু, জানুৱাৰী মাহত অ', ফচল উঠোৱাৰ পিছত পালন কৰা হয়। মেজি জ্বলাই, ভোজ ভাত আৰু বিভিন্ন খেল ধূলৰ আয়োজন কৰা হয়।
আইস
তাৰেপিছত আহিল কাতি বিহু বা কঙালী বিহু। অক্টোবৰ মাহত পালন কৰা হয় আৰু ধানৰ খে তই দিয়া জ্বলা হয় আৰু। ফচলৰ কামনাও কৰে আৰু যেন ফচলবোৰ ভাল হয়। টিবাৰি।
শুনিছা?
উম।
তাৰেপিছত। অ, তাৰে তাৰে তাৰেপিছত তোমাৰ অম্বুবাচী মেলা। কামা খ্যাত পালন কৰা হয়। মা কামাখ্যা শক্তিৰ উৎসৱ বুলি জনা যায়, আৰু হাজাৰ হাজাৰ শ ত' এই মেলাত যোগদান কৰে। তাৰে পিছত আহিল। আলি আয় লাং, আলি আয়লাং এটা উৎসৱ। অ' হয়। এইটো মিচিংসকলেৰ উম, মিচিং জনগোষ্ঠীৰ মানে মীন উৎসৱ, তাৰপিছত কৃষি কৰিয়াৰ আৰম্ভ। আ আৰম্ভৰ লগত জড়িত আৰু কৃষি কৰিয়াৰ খে তি লগালে হয় চাগে, নাচ-গীত আৰু কৰম আহাৰৰ ব্যৱস্থা থাকে। তাৰপিছত তোমাৰ আহিল বৈচাগু, বৈশ বৈচাগু বুলি কয় যে বড়ো সম্প্ৰদায়ৰ নতুন বছৰৰ উৎসৱ। গীত-নাচ আৰু সামাজিক অনুষ্ঠানৰ মাজেৰে পালন কৰা হয়। তাৰপিছত তোমাৰ আহিল, মেডাম-মেফি। আহোম সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ উৎসৱ হয় এইটো, ইয়াতে মানে প অ পূৰ্বপুস্তক শ্ৰদ্ধাঞ্জ লি জনাই পালন কৰা হয়। বুজি পাইছা?
উম উম।
তাৰ পিছত তোমালোকৰ ৰাস উৎসৱ আহিল, উ-ৰাস উৎসৱ। বিশেষভাৱে মানে মাজুলীত পালন কৰা হয়, শুৱালুছিত। পালন কৰা হয়। শুৱালকুছি, শুৱালকছিতটো জানাই কি হয়?
অ' শুৱালকুছিত, জানো দিয়া! শুনিছোঁ, বহুত শুনিছোঁ নামটো মানে।
অ' শুৱালুছিত মানে তোমাৰ পাটৰ কাপোৰ পায়।
অ', পাটৰ পাট-মুগাৰ কাপোৰ পাই ন।
পাট-মুগাৰ কাপোৰ পায়, তাৰ পিছত বহুত কিবা-কিবি পায় ভাল ভাল। ফটো উঠিব জাগা আছে, নদীৰ পাৰ।
অ' নদীৰ পাৰত।
নদীৰ পাৰত মনসা পূজা হয়।
অ' মনসা পূজা তুমি জানাই এইবোৰ।
অ' মনসা পূজাত আমি জুচ খাইছিলো এবাৰ।
তাৰ পিছত জিউ নামৰ এটা ল'ৰা এজনো গৈছিল। সৰু বেবী এটা হৈছিল জিও নামৰ।
অ, আচ্ছা আচ্ছা।
হ,
তাকে, মন পূজাত মনসা, পূজাতো মানে কেনেকুৱা হয় আৰু কবা নেকি মানে।
মনসা পূজাতো ক'লে অলপমান ৰেষ্ট্ৰিকশন লাগি যাব পাৰে, নকও দিয়া।
অ, মানে কি হৈছিলে। মোৰ, ফ্ৰেন্দ এজনি মানে কোৱাচোন
এজনী মানে আমাৰ, ফ্ৰেড আছে আৰু হা। ফ্ৰেন্দ এজনী আৰু উম, তাৰপৰত ডেজিত আৰু। শুৱালকুছিত মানে হেই চাব আহিছিল।
মনসা খ, মনসা পূজা আৰু। তাৰে পিছত তোমাৰ মানে তাইৰ সেই হ'ল, তাইৰ মানে চবতে ভাল তাই। ৰেষ্ট্ৰিক্ট কৰিছ বেলেগক, বুলে দশ মিনিট পোন্ধৰ মিনিটৰ ভিডিঅ, দেওতে সিহঁক নকৰে, এই এক মিনিটত দিয়াৰ লগে, লগে ৰেষ্ট্ৰিক কৰি দিছে।
অ, মাই গড, ইমান বেয়া লাগিলো দিনেই বেয়া দিয়া।
তাকেটো। ভাবাচোন এক মিনিটৰ শৰ্টছ এটা দিওঁতে, ৰেষ্ট্ৰিক্ট কৰি দিছো লগে, লগে। ইউটিউবে, পালে নে, নাইবা একাউণ্টটো পালে নে, নাই, গম পাইছা?
নাই গম প, একাউন্টতো নাপালে দিয়া। অ, বহুত চেষ্টা কৰিছিলে বোলে। তপিছো নাপালেই একাউন্টতো উম, দুটামান বোলে, ছাবচক্ৰবাৰো হৈ গৈছিলে।
কিমান মান?
হয়।
কিমান মান, হৈছিলে?
এ, ইমানেই দিন বেয়া আছিলে, তাই পাত
হয়, কিমান ওৱান কে, মান বিচিবানে নে, ফাইভ হাণ্ড্ৰেড কে, ওৱান কে।
ভিউজ আহিছিল।
অ, অ, ভিউজ আহিছে যদিতো, পায় নাই। আৰু উম, সিকাৰণে আৰু ৰেষ্ট্ৰিক্ট কৰি দিলে তাৰপিছত আকৌ নতুন খুলিলে ছাগে ন
অ' তেনে আৰু মানে ত তাই কেতিয়াও মনশা পুজা যে তাই ভিডিঅ' গেম মোবাইলে নোলাই তাত
পোৱা নাই কৈছে চব যদি ইনষ্টাগ্ৰাম ফেচবুক যদি ৰিষ্ট্ৰিকচন লগাই দিয়ে ছোৱালীজনি কি হব?
উম তাইক মানে তোমাৰ কি কয় এইটো এতিয়া মানে নুঠায় ভিদ য়ে নুঠায়
তাই ভাবিছে নাই মোৰ লগা আৰু মোবাইলে মোবাইলে লৈ নাযায় বুলি ভাবিছে
উম হু
মানে কি ঠিক গ'লেতো আৰু ভিডিঅ' কৰা যাব ন কিবাকে যদি উম তাৰপিছত মোবাইলটোৱা ৰেষ্ট্ৰক কৰি দিব অ'
কৰি দিয়ে ইমান ফলাৰ টুৱেন্টি কে থাৰ্টি কে ফলোৱাৰচ কে ফৰ্টি কে ভিতৰত যিখিনি আছে চব গুচি যাব।
কি পাব অ' অ' অ' তুমি অলপ দৰৱ খাই যোৱা।
দৰৱ খাইছো ৰাতিপুৱা।
আ আকৌ অকনমান দৰব খাই দিয়া আকৌ, দৰব খাই দিলে ঠিক হৈ যাবা।
অ' দৰব খাব লাগিব আৰু ভাত অলপ। উম।
গৰম পানী খোৱা, দৰৱ খোৱা, ভাল হৈ যাবা তাৰ পিছত।
উম হুম হুম, হ'ব দিয়া, আহিবা নহ'লে। তুমি মনসা পূজা চাবলে মোকো লগ ধৰিবা উম। আহিবা নহ'লে মনসা হৰ পূজাখন চাবলে মোকো লগ ধৰিবা ময়ো যাম
নিশ্চয় নিশ্চয় যাব লাগিব এইবাৰ যদি। ভগৱানে মাতে, যাব লাগিব।
উৎসৱ পূজা এইবোৰ চাই ভালে লাগে দিয়া ন।
ভাল লাগে, ভাল লাগে, ভাল লাগে অতি সন্তুষ্ট হয় মনটো। দিয়া মই ৰাখিছো।
অ' অ' দিয়া দিয়া ঠিক আছে দিয়া ৰাখা উম।